হেল্ল'। হেল্ল'।
অ', কি কৰিছা?
আছো। তুমি?
মই ভাতকেইটা খাই উঠিছোঁ।
খালো দিয়া। তুমি খালা?
মই খালো, খালো। তাকে, ভাত কিহে খালা?
অ', অ', অ', এই জিকা ভাজি, কেৰেলা ভাজি। ভাত মোৰ একে কৈছো যে তন ছে মোৰ একে কফত যে মাংসৰ টুকুৰা এটা ওলাই গৈ।
অ, হয় নেকি? এইটো বৰ ভাল কথা। হওক দিয়া ভাল হ'ব তেতিয়া। তোমাৰ ইনজেকচন আছিলে নে তোমাৰ? তোমাৰ
ললো, ললো গৈ লৈ আহিলো।
অ ভাল কৰিলা। মই তোমাৰ ভাত তিয়ঁহ আছিলে, অকমান বুঢ়া হৈ গল তিয়হটো, গতিকে তিয়হটো আলুৰ সতে ভাজি দিলো। তাৰপিছত কণী
সেয়া চলা না খাই আৰু দেই।
অ নাই খাবালে তিয়হটো খাই মই বহুত ভাল পাওঁ। মানে, তাৰপিছত ভাত, সেইটোৱেই। তাৰপিছত কি হ'ল, তিয়হটো বুঢ়া হোৱাৰ কাৰণে মই ভাজি দিলোঁ। আজি আটাটো আছিলে বাৰু। তাৰপিছত তো তোমাৰ কণী-কণী বয়ল কৰি পেলাই ভাজি ল'লো। তাৰপিছত পাপড় আছিলে। আচাৰ আছিলে। তাৰপাছত মগুৰ দাইল বনালো। তেনেকৈ ভাতকেইটা খালো। অ' তাকেই তাৰ পৰা হেৰি নহয়, তুমি এবাৰ নেট নিদিবা জানো? উম, হয়, ন? ভালকে, ভালদৰে পঢ়া শুনা কৰিছা নে?
অ', সে
অ', এতিয়াহে চাওঁচোন, কি হয়। পঢ়িছোঁ অলপ চলপ মানে নাই, পঢ়া ৰাতিপুৱা এক ঘণ্টা, ডেৰ ঘণ্টা কিবা কালিয়ে চাই থ'লো। মন নগ'ল, পঢ়িবলৈ মন নাযায়। আৰু মোৰ মানে তেনেকুৱা বুক-নহয় মানে জানো, ফাষ্ট পেপাৰ কাইলৈ পৰা আৰম্ভ কাইলৈ পা একজাম আৰম্ভ যে মই ভাৱিছো কাইলে পৰা দিয়াই খিনি এনেকে চাই যাম আৰু। এগ্জামলৈকে পেপাৰ কে হেল্ল' তাৰ পিছত এহ কৰিম, ছেকেণ্ড পেপাৰটো বুকখন ৰিভিজন মাৰাই‌ নাই, ৰিভিজন মাৰিব হ'ল আৰু সময়।
হৈ গ'ল আও।
সেইটো কৰিব লাগিব।
উম, হেৰি নহয় তুমি এনেকে পেপাৰ পাবলিছ কৰ কথা ভাবিছা নেকি?
ভাৱিছিলো, যোৱাবাৰ তোমাৰ নৱেম্বৰ ডিচেম্বৰতে ভাৱা। তেত কথা তাৰ পিছত বচ সেইটো তল পৰি গ'ল। আচলতে কি জানা নাই? এখনো ধুনীয়াকে লিখ খিব পাৰি আৰ্টিকেল বা পেপাৰ যি নহওঁক। কিন্তু পাব্লিছ কৰিম। সেই বস্তু যোৱা যায় মানে ৰৈ যোৱা গ'ল।
তুমি তেনেকে কিবা টপিক ভাবিছা নেকি, কিহৰ টপিকৰ ওপৰত কৰিলে ভাল হ'ব?
লিখি থোৱা আছিলে, কৰা আছিলে, মই পাহৰিছো এতিয়া, নে তোমাৰ আইডিয়া আছে
মোৰ আইডিয়া মানে মই, তোমাৰ ৰিচেণ্টলি, তোমাৰ অলপ হেৰি মোৰ অলপ প্ৰেক্টিকেল আছিলে ধৰি লোৱা প্ৰেজেণ্টেচন আছিলে, তাৰ বাবে মই যথেষ্ট মানে অলপ চালো ম যথেষ্ট চোৱা নাই, ধৰি লোৱা অলপ অলপ চালৈছিলো হা পেপাৰ চেপাৰ বোৰ পঢ়ি। তাত মানে তামানে বচ দেখিলোঁ, তোমাৰ এটা ইণ্টাৰনেচনেল জাৰ্ণেল হওঁক, বা তোমাৰ এটা লোকেল জাৰ্ণেল হওঁক, লোকেল জাৰ্ণেল মানে ধৰি লোৱা তোমাৰ ল সবিষয়ে লিখা, বা এটা নিজৰ দেশখনৰ বিষয়ে লিখা, তেনেকুৱা এটা বস্তুৰ কথা কৈছোঁ। এটা ইণ্টাৰনেচনেল জাৰ্ণেল পাব্লিছ কৰোঁতে যথেষ্টখিনি সন্মুখীন হ'বলীয়া হয়। এতিয়া মানে ধৰি লোৱা তোমাৰ এটা ইণ্টাৰনেশচনেল জাৰ্নেল, সচাঁ কথা ক'বলৈ গ'লে যথেষ্ট ষ্টেণ্ডাৰ্ড হ'বলগীয়া হয় ন। ষ্টেণ্ডাৰ্ড ফৰ্মত দেখিবলগীয়া হয়। তুমি পঢ়িছানে বাৰু ইণ্টাৰনেচনেল জাৰ্নেল। পঢ়িচা ন। অহ ', সেই তেনেকুৱা ক'ত গতিকে মানে তেওঁলোকে অতি বেছি ষ্টেণ্ডাৰ্ড নহ'লে তেওঁলোকে সোনকালে এচেপ্ট নকৰে আৰু বহুত সময় লগাই দিয়ে, আৰু এটা আৰ্টিকেল বিচাৰিবলৈও যথেষ্ট দিগদাৰ হয়, জাৰ্নেল এটা নহয় জানো। গতিকে মই ভাবিছোঁ মানে কি এই আমি এটা লোকেল, এটা বস্তুৰ প্ৰতি এটা লোকেল টপিক এটাৰ প্ৰতি, এনে ধৰি লোৱা আমাৰ নৰ্থ ইষ্টৰ বিষয়ে কোনবাই ধৰিলে কোনোবা এটা সহজ জেগাৰ বিষয়ে, অসমৰ বিষয়ে।
উম',
তেনেকুৱা ধৰণৰ মানে, কিবা এটা যদি আমি লিখোঁ। সেইখিনি বস্তু পাব্লিছ কৰোতে মানে যথেষ্ট সুবিধা হয়, আৰু জাৰ্নেলটো মানে উপলব্ধ হয়, উপলব্ধ আছে।
নাই- নাই এটা অহ ', ঠি সেইটো হয় বাৰু এটাতটো বনাইছিলোঁ এ মই। অহ ', নৰ্থ ইষ্টৰ উমেন এমপ্লয়ডৰ বিষয়ে তাৰপিছতে এনেকুৱা আৰু, বা কেনেকে কিমান পাৰ্চেণ্টত, নিযুক্ত হৈ আছে উমেন এমপ্লয়ড। বা কিমান খিনি পাৰ্চেণ্টে কাম কৰে। চ'ব আৰু লেৱা ফৰ্চৰ পৰা আদি কৰি বাকী খিনিৰ পৰা আদি কৰি চব প্লাছ কৰে আৰু যে উমেন এমপ্লয়ড চ'ব আৰু, ত', কিমান কেনেকে কি সেইটো টপিকৰ ওপৰত এটা কিবা এটা লিখা আছিলে অলপমান। নহ'বা আৰু তোমাৰ এই আমাৰ অসমৰ কিবা এম এছ ছেমি এ - এ ইণ্ডাষ্ট্ৰিজ সৰু স্মল ইণ্ডাষ্ট্ৰ্ৰী বিলাক, মাইক্ৰ ইণ্ডাষ্ট্ৰ্ৰী বিলাকত, মাইক্ৰ কিবা এনেকুৱা টপ মানে আজিকালিতো বহুত উলিয়াই ন এনেকুৱা সৰু তৰ কিবা। কাপোৰৰ কিবা। এৰী মুগাৰ বা এনেকুৱা কিবা বস ত ', সেইবোৰ পাৰি। লোকেল নহ'বা লো কিবা প্ৰব্লেম আমাৰ লগৰ ৰিলেটেড তেনেকুৱা ওপৰত ডিচকাচ কৰিব
তেনেকুৱা বস্তুবোৰ আমি মাত্ৰ প্ৰাইমেৰ ডাটা ল'ব লাগিব শিকিবৰ কাৰণে অলপ এতিয়া আৰু এটা কথা জানানে চাৰি টা আমাৰ হেৰি প্ৰতি জি আই টেক আহিলে আমাৰ অসমৰ
ওৱেল গম পাইছো হে আৰু এটা এইটো ৰি আহ এইটো এ কি আছিলে
কোনটো বাৰু
ৰিচেন্টলি আৰু এটা বস্তু জি আই টেক পাইছে অ'
এই তোমাৰ হাতৰ হস্তশিল্প
হয়
কোনো কথা কৈছ
বস্তুকেইটা কোৱা তুমি
চাৰিটা বস্ তো মুঠতে হাতৰ কি বুলি কয় আহ হস্ত হস্তশিল্পৰ ভিতৰতে চাৰিটা সেই তেনেকেই মই পাইছো তাপা তাপা কাঁহৰ বাচন বৰ্তন সোমালে নেক কি এবা কাহৰ বাতল পাচল
জি আই তেগ পাইছে নতুনকে এটা বস্তু কিবা সেনাখন মই ফটো দেখি আছিলোঁ এ একদম ই কমন বস্ এটা
মই অব পাহৰিছো মই মনত নাই সেয়াই বাকী তুমি যদি জাৰ্নেল পাব্লিছ কৰাই কবাহ কময়ত হেৰি চেৰি কৰি আমি
তুমি কত কৰিবা সেইটো ভ ভাবিছ ছানি ক'ত ক ক'ত কৰে।
মই মই মানে কি হ'ল আহ দুটামান বিচাৰোতে দুটামান হেৰি পালো, ৱেবচাইট পালো। ৱেবচাইট মানে তেওঁলোকৰ জাৰ্নেল থাকে সেই জাৰ্নেল পালো সেই জাৰ্নেল কেইখন মানে দেখিছো তাত মানে আমাৰ ডিব্ৰুগড়ৰ আমাৰ ইউনিভাৰ্চিটিৰো মানে যথেষ্ট মানুহে মানে কৰি থোৱা আছে, তাতো পাব্লিছ কৰি থোৱা আছে, ঠিক আছে মই তাৰ পৰাই এটা পঢ়িছো বাৰু দেই সেইখনৰ পৰা মই তোমাক দিছিলো নেকি বাৰু তুমি মনত আছা ততে পাহৰিলো বাৰু।
অঁ
তাতো মই পাইছো ঠিক আছে, গতিকে মানে তেনেকুৱা যদি আমাৰ ইউনিভাৰ্চিটিত যদি কোনোবাই যদি পাব্লিছ কৰি হৈছে গতিকে সেইটো নিশ্চয় অলপ হেৰি হবই দিয়া চোন। ভালেই হ'ব চাগে।
নহয় এ।
অঁ
সেইখিনিলৈকে বুজি পালো তেনেকুৱা বহুত আছে। ৱেটো কি? তেওঁলোকক কি কনটেক্ট কৰিব লাগিব।
তেওঁলোকক নহয় সেই ৱেবছাইটোত গৈ তোমাৰ লিংকটো যিটো আছে যে সেই লিংক টোত গৈ তাত তোমাৰ সকলো খিনি বস্তু লিখি থোৱা আছে। মানে চাপোচ তুমি তোমাৰ পেপাৰ খন বা তুমি কি টপিকৰ ওপৰত লৈছা, কি টপিকৰ ওৰত লৈছা সেইটো টপিকটো তুমি আপলোড কৰিব লাগিব তেওঁলোকৰ তাত। তেওঁলোকে তাৰ পৰা বস্তুটো চাই যে তোমাৰ এইটো কেনেকুৱা হৈছে কি নহয়ছে তাৰ পিছত যদি হয় যে ঠিক তেতিয়া ত গতিকে তোমালে এটা মেইল আহিব আৰু মেইলত মানে তোমাৰ এনেকে আহে যে, গতিকে তোমাৰ এনেকে এনেকে তোমাৰা তাই ষ্টাগচাৰ খিনি আহি যায়, আৰু তোমাক এখন হেৰি দিব কি বুলি কয় অ এইটো বনাবলৈ দিয়ে যে কি আছিলে মই পাহৰি গৈছোঁ নহয় তাৰ শব্দটো। মেনু স্ক্ৰিপ্টটো কোনে কোনে দিব। মেনু স্ক্ৰিপটো তাত দিয়া নিৰ্দেশ মতে তুমি মেুস্ক্ৰিপটো বনাব লাগিব, মেুস্ক্ৰিপটো বনাই তাত আপলোড কৰি দিব লাগিব ছাবমিট পেপাৰ বুলি থাকে সেই পেপাৰখন চাবমিট কৰি দিব লাগিব।
পেমেন্ট কৰিব নালাগে।
পেপাৰখন চাবমিট কৰাৰ পিছতে তেওঁলোকৰ মেইলতে তেওঁলোকৰ ইউ পি আই আই ডি বা তেওঁলোকৰ কোনো স্কেনাৰ গুচি আহিব।
কিমান লয় পেমেণ্ট?
পে'মেণ্টটো তোমাৰ পোন্ধৰশ টকাৰ ভিতৰতে লয় নেকি। একচুৱেল একচুৱেল পেমেণ্ট টো সেইটো মই নাজানো বাৰু মই পাহৰিছো অ। দিন হ'ল যে কেইদিন মান।
অ', মই কোৱা প্ৰচেছটোৱে তেন্তে, মই কৰা প্ৰচেছটোৱে
অ', চেমেয়ে প্ৰচেছ
অ'।
ঠিকেই আছে কৰিব লাগিব। পাৰ-চাবাচোন লিখিব যে কি ট্ৰাই
সেইটো, সেইটোয়ে মই অলপ চেষ্টা কৰিম তাৰপিছত বস্তুটো বিচাৰি ল'ব পাৰিলে বাক সেইটো বাৰু হৈ যাব ইমান দিগদাৰ নাই একো পৰাটোহে আচলতে আচল-পেপাৰখন পাব্লিছ কৰাটোহে টান কথা।
অ', ক'ত ন, ন সেইবুলি পাব্লিছৰ আগত প্ৰথমে বস্তুটো বেচকে বনাই ল'ব লাগিব ন?
আৰু মানে বস্তুটো বিচাৰিব লাগিব, বনোৱাতকে প্ৰথম কথা আমাৰ তথ্যখিনি আটা-আটাইকৈ ডাঙৰ কথা আমি ক'ত কৰিম কেনেকে কৰিম। কেনেকে বস্তুটো বনাম সেইখিনিৰ ওপৰত। আৰু বিশেষ
আগবাঢ়িলেহে আগবঢ়া যাব মানে ভাবিম ভাবিমকে থাকিলে আগবঢ়া নাযায়। এটা ষ্টেপ লব লাগিব।
বস্তুখিনি আলোচনা কৰিব লাগিব মানে, কেনেকে কৰা হব কোনখিনি বস্তু ইণভলব কৰা হব, কোনখিনি নক কৰা হ'ব। কেনেদৰে আমি বছৰটো চোৱা হ'ব। ঠিক আছে বাৰু দিয়া।